অ'।
অ, কি খবৰ?
ভাল তোমাৰ?
কাৰেণ্ট আহিল নে, আপোনালোকৰ।
নাই, হা।
মানে আহিছিল দুই ছেকেণ্ডৰ কাৰণে কেলে আহিলে জানেনে।
কেলৈলে।
তাহাতে ঠিক কৰি আছেব ট্ৰাইল কৰি চালে। হৈছে নে নাই, এতিয়া মানে আহিবই আৰু লাহেকে।
উম, আহিলেতো ভালোগেচোন বিৰাট গৰমত বহি আছো।
বিৰাট গৰম, দেই বিৰাট গৰম।
দুই ঘণ্টা, তিনি ঘণ্টা ধৰি।
হয়, দিয়া তুমি ঠিকেই কৈছা তুমিও চাগে মালিয়ৰে হয়।
মালিগাঁওৰে মই।
তাকেইেতো অতে কথা হৈছিলে, এজনী মালিগাঁওৰ ছোৱালীৰ লগ মোৰো।
অ, তাই ক'লে মানে তোমাক
কলে মানে মোক।
বাকী উ, ভালে ন।
আপুনি ভাত খালে নে, খাব নে, ৰখি আছে, খাব।
নাই নাখাও। আজি অলপমান মানে, মানে আমাৰ সাতটা বজাৰ পিছত তছত একো নোখোৱা হৈছো মানে আজিকালি।
কাৰ নে নেকি।
অলপমান স্বাস্থ্যৰ প্ৰতি যত্ন
অ, যত্ন, যত্ন লব লাগে, যত্ন লব লাগে। আজিকালি মানুহ বিলাকে যত্ন লোৱাটো উচিত। যিহেতু আমি ভাল খাদ্য নাখাওৱ, নাপাওৱে হয়নে, নহয়।
খাদ্যৰ অভাৱ।
বুত ফু, ভাল খ
আৰু তুমি যদি ভাল খাদ্যয় খাব যোৱা, তাতে ভেজালে থাকিব। উ, ভাত।
ল, লোকেল বস, লোকেল বস্তু। তোমাৰ উইদাউট। ফাৰ্টিলাইজাৰ সবিলাকেদি বনাই ন, সেইবিলাকৰ দাম বেছি থাকে, সেইকাৰণে কুৱণ্টিটি ইমান নাথাকে।
কিছুমান লোকেল বস্তু বো কয়ও, আজিকালি ভেজাল বস্তু। কৰেত নে, আজালি এয়া ৰংটো বেছি ব্যৱহাৰ কৰে মানুহক মানুহক ধৰণৰ কৰিব কাৰণে, যোনটো বস্তুৱে মানে মানুহৰ বেমাৰৰ মূল কাৰণ
কাৰেণ্ট আহিছে। মই তোমাক কৈছিলো নহয়, এইটো, এটা ট্ৰাইেল আছিল আৰু কাৰেণ্ট আহি গ'ল এতিয়া। বলা পাৰ্টি কৰো।
কৰা তুমি মোৰ অকমান মানে সেইটো অৱস্থা সেইটো অৱস্থাত নাই মানে মই এতিয়া।
অ, তুমিতো ভাত খোৱা নায়ে, মাথা ঘূৰাব চাবা আৰু তুমি।
নাই, নাই সেইটো কাৰণে কোৱা নাই সটো। এতিয়াৰ পৰা গৰমত বহিলোতো, সেইটো অৱস্থাত নাই, মানে এতিয়া। গৰমত আৰু গৰমতো ইমান পৰিছে, ইয়াতে ইমান মানে গছ, গছনি থকাৰ পিছতো অলপ মানো বতাহ, চতা নাই।
তুমি জয়ানগৰত থাক জানো যাত চাগে।
নাই নাই নাথাকো মই অলপমান এইফালে কাম
তুমি জানানে মই ক'ত থাকো তোমাৰ বিশ্বাসে নহব মই জংঘলত থাকো
অ', লপমান একেই আমাৰ দুটাৰ মানে মইো এইফালে বহুত গুণ জংঘল ন বাঘ হাটী বাঘ বাঘ হা
তুমি জানানে আমাৰ ইয়াতে ঘৰিয়াল পায়
বা ঘহি থাকে মানে মাজে মাজে
অ', মাৰ ইয়াত তিও বাস পাই জানা দহটা ছাগলী খালে আমাৰ
তোমালোকৰ কিমান ছাগলী আছে? হেল্ল' হেল্ল' ব,
দহটা বিশটা ছাগলীৰ দহটা ছাগলী খালে বাঘে জানানে
অ', াগলী আছে মানে তোমাৰ লগৰ
আছে আছে ইমান ইমান যে খাই ছাগলী কেইটাই আৰু দিন টো বে পে বে কৰি থাকে
বেপাবই আৰু খাব কি দিয়া তোমালোকে?
আমি সেইটোও দিওঁ তোমাৰ এম গছৰ পাত
অ', বাকী এনে ছাগলীক কঠলৰ পাত দিলে বেছি ভাল। উম,
গছৰ পাত বিৰাট ভাল পায় একদম খাব পালে আৰু একোৱেই নালাগে জাপ মাৰি দিয়ে পুৰা
আমাৰ ঘৰতো আমাৰ ঘৰতো ছাগলীত তিনটা গৰু দছটা তাৰপিছত অ', হাঁহ হাঁহ পঞ্চাছটা আৰু মৰ্গী ত্ৰিশতা
তোমালোক তাৰমানে ধনী ধনী ঘৰৰ ছোৱালী আকৌ
নাই নাই সেইবোৰ একো নহয়
উ নকবা আৰু ইমান খিনি যদি তোমালোকৰ আছে তে তোমালোকো খুব হবা দেই তুমি চাগে বিশ্বাস নকৰিবা আমাৰ ভাল কোৱা আছে টি ভিত
অে
তুমি হাঁহিছা নেকি?
নাই
কিয়নো হা হা
নাই অলপমান সৰু নাই সৰু সৰুকে অলপমান কথা পাতিছো বাকী হাঁহাৰটো নাই
অ', ৰুকে নাকান্দিবা অ চৰি নাহহিবা
আমাৰ গাঁৱত পাঁচ বিঘা মান মাটি আছে খেতি কৰিব যাব আছে
হোৱা তুমিচোন বিৰাট ধনী ছোৱালীও বিয়াছে পাতি কিছানে নাই?
নাই অ পাতিলো
তোমাৰ দাদা, চাদা আছে ন।
পাতিলো ডিভৰ্চ হ'ল মানে, মানে
তোমাৰ দাদা, চাদা আছেনে নাই, সেইটো কোৱা এতিয়া।
আছে পাঁচটা।
পাঁচটাৰ, এটা চিংগল নে।
তিনিতাই তাৰে বয়া পায়, তেতিয়া দুটাই নাপাতো বুলি কৈ আছে, এতিয়া নাজানো।
এ, ইমান ধোনী, ইমান ধোনী ময়ে পাতি লওঁ নেকি।
পাঁচটাক, পাঁচ বিঘা দিছে। তাৰপিছত, আহ। গাঁৱৰ মাটি পাঁচটাক পাঁচ বিঘা দিছে। চহৰৰ মাটিখিনি মোৰ নামত দুই বিঘা।
ৱাৱ, তুমি তোমাৰ, তোমাৰ বেলেগ অপচন আছে নে, ল'ৰাৰ বাহিৰেও আজিকালি লিগেল হয়বিলাক
সবোৰ মই ভবা নাই কাৰণ এবাৰ নচলিলে ন। ত, ভাবিছো। এতিয়া অকলে থকাতে ভাল এলিমনিৰো পইচা পালো এবাৰ।
অ, একো নাই, খাই থাকা, জিন্দা থাকা। খোৱাতকে ভাল বস্তু কিবা হ'ব পাৰে নেকি তুমি ফেভেৰাট কি খাই ভাল পোৱা।
মোৰ হেৰি গাহৰি মাংস।
অ, গাহৰি মাংস ঠিকেই, ঠিকে।
গাহৰি আৰু লাই শাক কেতিয়াবা তিলে দিও ভাল লাগে খাই।
অ, মই কি ভাল পাওঁ জানানে? বিশ্বাসে নকৰিবা
কি?
মই কিন্তু পনীৰ খাই ভাল পাওঁ বহুত।
পনিৰ খাই ভাল পোৱা তাকে আমাৰ গৰু আছে নহয়। হেৰি গাখীৰ লৈ যাও পাৰো আমি মানে ৰাতিপুৱা
অ, তোমাৰ লগৰ যদি পঞ্চাশটা গৰু আছে দিব।
পঞ্চাশটা নহয়, দছটা।
অ, দছটা, দহটাই পঞ্চাশ লিটাৰকেতো দিয়ে চাগে একদিনত ন।
এটা মুৰ্গীহে আছে, আৰু ত্ৰ্ৰিছটা হাঁহ।
ৱা, হাহঁ, চাহ খোৱা নে, তোমালোকে?
হাঁহ, খাও কিন্তু মানে অকমান ঘৰত নাখায় মানে হাঁহটো। আ, হেৰি মানে। অ, আগৰ বেমাৰ বিলাক আহে যে ঘূৰি পিনে।
হয় নিকি।
অ, হা, নাখাইয়াম। হা, আমি মই খাও মই খাওঁ বাকী ঘৰৰ মানুহো ইমান নাখায় এতিয়া আৰু চবৰে বয়স হৈছে দিয়চোন। বেমাৰো আছে, প্ৰেছাৰ সেইবিলাক। এ, এজনৰ হেৰি ফৰ্টি ফাইভ।
অ, বিৰাট ডাঙৰচোন ককাই।
ডাঙৰজনৰ পঞ্চাছ বছৰ হৈছে।
অ, মাইকত মোৰ পাপাৰ বয়স হৈছে ন।
উম, তাৰে পিছৰজন হেৰি উ, সাতচল্লিশ বছৰ।
তুমি ধেমালি কৰি আছা নেকি ৰয়
তাৰ পিছৰ জন পঞ্চল্লিশ বছৰ, তাৰে পিছৰজনৰ হেৰি এইবাৰ চল্লিছ হ'ল আৰু তাৰ পিছৰজনৰ পত পয়ত্ৰিশ আৰু মোৰ হ'ল তেত্ৰিশ।
দিয়া দিয়া মই বিয়া নাপাতো দিয়া তোমাৰ লগত ঘৰৰ মান
নাই নাই পয়ত্ৰিশজনৰ লগত পাতিব পাৰা।
নাই নাই মন নাই। মোৰ বেছি বয়স হোৱা নাইও মোৰ কাৰণে বেছি ডাঙৰ হৈ যাব নালাগে দিয়া।
তোমাৰ কিমান মান হৈছে এনে?
মোৰ নাইনটিন।
অ', ঊনৈশ হৈছেহে। তুমি কি কৰি আছা পঢ়া বাদ দি?
মই টুৱেল্ভ পাছ কৰিলোও এতিয়া ড্ৰপ আউট হৈছো।
এতিয়া দ্ৰৱপ দিব হ'লেই নেকি?
মই দিম তাৰ মানে ডক্টৰ হ'ব ইচ্ছা মোৰ। দিছিলো এইবাৰ একজাম ভাল নহ'ল ইমান টান।
উম, এতিয়া নিটতো দি চোৱা কি হয়। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো মই। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
অ', ধন্যবাদ ধন্যবাদ অশেষ ধন্যবাদ।
হম। বাকী হেৰি ঘৰত কোন কোন আছে তোমাৰ?
ঘৰত মই আছো মোৰ দাদা আছে। পাঁচ
দাদা তুমি আৰু দাদা অকল? দাদাজন কিমান বয়স?
দাদাৰ চেভেণ্টি ওৱান।
কি হ'লনো? হেল্ল'।
হেল্ল'।
হেল্ল' অ'।
তোমাৰ দেউতাৰ বয়স পঞ্চাশ
মোৰ অ' অ' অ' মানে এইটো মোৰ মৌ বোলা ভাইয়া।
দিয়া নহ'লে হ'ব দিয়া।
ৰ'বা ৰ'বা ৰ'বা তুমি তুমি কোৱা লাষ্টৰখিনি অলপমান আমি ভালকে কথা পাতি লওঁ নেকি?
হম হম?
ৰিষ্টাটো ফিক্স কৰি লওঁ। তুমি দৌচা খাই ভাল পোৱা নে ইডলি খাই ভাল পোৱা?
দৌচা।
অ', তোমাৰো মোৰ পচন্দ নিমিলে। মই ইডলি খাই ভাল প দিয়া মোৰ সেইখিনিয়ে ক'ব লগা আছিলে।
দিয়া হ'ব দিয়া।
ঠিক আছে, গুড নাইট।